নমস্কাৰ।
অ আপুনি ফ্ৰী আছেনে।
অঁ বৰ্তমান মই এনে আছোঁ কোৱা।
অ আপুনি ত জানেই চাগৈ আমি আমাৰ। অসমৰ ডাঙৰ সমস্যাটোৱে হৈছে বানপানী।
হয় অসমৰ এতিয়া বানপানী বুলি ক'লেতো বহুত ডাঙৰে সমস্যা হয়।
উম হয় হয়। ডাঙৰ সমস্যাত আপুনি বান আমাৰ অসমৰ বানপানীৰ। বিষয়ে কি জানে আপুনি ক'ব?
হয় হয় ক'ব পাৰিম কৈ আছো মই। আমাৰ। আমাৰ এতিয়া অসমৰ বানপানী বুলি ক'লে আপোনাৰ বানপানীটো। বহু মানে এতিয়া বৰষুণৰ বতৰ যিহেতু আম। আমাৰ ব্ৰহ্মপুত্ৰৰ পানীবিলাক বাঢ়িত। বাঢ়ি যায়তো বা ধৰি ৰাখি। ৰাখিব নোৱাৰি হি তাৰ ফলতো বানপানী হয়, বানপানী তোমাৰ বা নদী এতিয়া তাৰ পৰাটো বানপানী হয় বা বেলেগ জেগাত আপোনাৰ নদীবিলাকৰ পানীবিলাক যেতিয়া ধৰা বেছি হৈ যায়, ৰাখি ওপৰেদি উঠি যায় ৰাখিব নোৱাৰি তে তিয়া পানীটো যেতিয়া বাহিৰৰ পৰা ওলাই আহে, তেতিয়া বানপানী হয় আৰু বানপানী বানপানীৰ ফলতো বহুত সমস্যা সমস্যা হৈ যায়। যেনে ধৰা বহুতৰে ঘৰ ঘৰ ভাঙি যায়, গছ গছনি উভলি যায়, গৰু ছাগলী পৰা আদি কৰি মানুহ বহুত সমস্যা মানে পোৱা দে খিছোঁ আৰু বা তোমাৰ গৰু ছাগলী হওক যিকোনো জীৱ জ জীৱ জন্তু উটুৱাই লৈ যায়, এইবোৰ মানে মানে বহুত ডাঙৰ সমস্যা হয় যথেষ্ট মানে কষ্ট কষ্ট হৈ যায়, যিবোৰ ঠাইত ধৰা বানপানীৰ সমস্যা দেখা গৈছে।
উম হয়, অ আমাৰ অসমত এনেকৈ বানপানী হয়, বানপানীৰ ফলত আমাৰ অসমত বহুতো পশু পক্ষীৰ মৃত্যুৰ মুখত পৰে। মানুহৰ তাৰ লগতে পশু পক্ষীৰ লগতে মৃত্যু মুখত হয় হয়, আপুনি ক'ব বিচাৰিছে গম পাইছো আমাৰ। অসমৰ ঠাইবোৰ আপুনি জানে চাকৈ আমাৰ উম ইয়াত অসমত বহুতো প্ৰচুৰ পৰিমান বৰষুণৰ বৃদ্ধি আছে, বেছি বৰষুণ বেছি কৈ হয় যাৰ ফলত বানপানী হয়, উম।
হয়।
ঠিক আছে।
বানপানীতো এতিয়া ৰখাব সেনেকৈ নোৱাৰি। বানপানীত হেতু যিহেতু এতিয়া মানে বানপানী প্ৰকৃ তি বস্তু প্ৰকৃতিৰ বস্তু হ'লে তেওঁ যিহেতু এতিয়া মানে চাব লাগে আৰু চৰকাৰে ধৰা, যি যিবোৰ মানুহৰ ঘৰ বাৰী ভাঙি যায়, সেইবোৰ মানুহক যাতে অলপ চ কু দিয়ে ল, এই সেই সেই বিষয়ে মানে অলপ চোৱাটো দৰকাৰ কাৰণ ধৰা সমস্যা বহুত আহি পৰে, সমস্যাবোৰে মানে বছৰত যদি মানে কিছুমান ঠাইত দেখিবলৈ পাইছোঁ যে, বছৰত এবাৰকৈ বানপানী আহেই। প্ৰায় মানে দেখিছোয়ে, কিছুমান জাগা আছে প্ৰায় নলবাৰী চাইডেও তোমাৰ জেগা আছে, বাছ আনি এনেকুৱা বহুত বহুত জেগাত মানে বহুত জেগাত দেখিছোঁ আৰু। মানে বছৰে বছৰে বানপানী হয়, ঘৰ দুৱাৰ বছৰে বছৰে ভাঙে। বা বহুতো জীৱ জন্তু গৰু ছাগলীৰ লগতে কুকুৰ মে কুৰি মিৰেম কুকুৰ মেকুৰী বহুত মানে তেনেকুৱা দে দেখা পাইছো, বা উটুৱাই লৈ যায় মান হৰ মানুহৰ থাকাৰ দিগদাৰ বহুত মানে তেনেকুৱা আৰু।
উম হয় হয়। বা আমি বানপানীৰ আমাৰ তেনেকৈ এটা বস্তুৰ দুটা পিঠিৰ নিচিনা কয়। এটা মু যেনেকৈ মুদ্ৰা, মুদ্ৰা এটাৰ পিঠি পিঠি পিঠি উঠি নিচিনা কৰে বানপানীও আমাৰ বহুতো ভালো কাম কৰে, এটা বেয়া কামো কৰে ন, হয় চাগয়, আমাৰ বান পানীৰ ফলত বহুতো ঠাইত যেনেকৈ বিনষ্ট হয় নষ্ট হয় সেনেকৈ আমাৰ বান পানী আমাক বহুতত হয়, পলসুৱা মাটি বোৰ আনি আমাৰ খেতি পথাৰতো বহুত ভাল কাম কৰে আপুনি জানে চাগৈ। শুনিছে, উম।
বানপানীয়ে আমাক বহতক
এতিয়া বানপানীৰ হ'লে আপোনাৰ আপুনি যোনটো কথা কৈছে মাটি আপোনাৰ সাৰুৱা হয় সেইটো কথাও হয় কিন্তু বানপানী ফলত বহুতো মানে মই মানে দিগদাৰৰ সন্মুখীনহে দেখা পাইছোঁ। কাৰণ আপোনাৰ কিছুমান জেগাততো আপোনাৰ দেখিলে বেয়াই লাগে ধৰা কেনেকুৱা মানুহ-মানুহবোৰো মৰি যায়, ধৰা
হয় হয় হয় হয়, বানপানী অ', বানপানী হয় হয় হয়। হয় বানপানী এনেকুৱা যেনেকৈ আমাৰ দুটা মই আপুনি যেতিয়া কলে, বানপানী বহুতো বেয়াও হয় বুলি ক'লে কিন্তু আমাৰ বানপানীও বহুতো ভাল কামৰ কাৰণে হয় আৰু, কাৰণ আমি যেতিয়া আমাৰ বানপানী হয় আমাৰ পানী বহুত হয় তাৰ পাছত যেতিয়া গৰম, খৰালি কাল দিয়ে, পানীতো নোহোৱা হৈ যায় বানপানীত অ', বানপানীত বেছিকৈ অ', পানী হোৱাৰ কাৰণে আমাৰ খৰালি কালত পানীত টো বহুত নুশুকাই যাৰ ফলত আমাৰ পানীৰ অভাৱতো আমাৰ অলপ কম হয়, সেইকাৰণে আমাৰ বানপানীত টো যিমান বেয়াও হয়, সেনেকৈ ভালো হয় বহুত ঠাইত বানপানী। সেনেকৈ নষ্টও হয় বানপানী হয়।
হয়।
এতিয়া আমাৰ চৰকাৰে অ, কওকচোন, কওকচোন আপুনি
মানে ধৰা বানপানীৰ ফলত এতিয়া ভাল কামো হোৱা দেখা গৈছে কিছুমান ঠাইত।
বানপানীৰ ভিতৰত মাটিটো ভাল হ'ব, তেতিয়া ধৰা আপোনাৰ শস্য বা কিছুমান বস্তু পিছত ৰুলে ভাল হয়।
কিছুমান তোমাৰ জেগাই জেগাই পানী লাগে ন তেতিয়া ধৰা
পানীবিলাক যেতিয়া আহিব তেতিয়া কিছুমান মানে গছ গছনিও ভাল হয়। কিছুমান মানে বা মাছ-মাছ আদিবিলাক আহে আৰু নদীত কিন্তু পানীটো এতিয়া যিহেতু এটা প্ৰকৃতিৰ বস্তু সেইটো ৰখাব নোৱাৰি। যিকোনো বস্তুৰে এটা ভাল গুণো থাকে, এটা বেয়া গুণো থাকে। ত বেয়া-বেয়া বেয়া গুণবোৰৰ মানে এতিয়া বেছি হৈছে আৰু কিছুমান মানে মই দেখিছোঁ মানে মানুহবোৰো মানে তেনেকুৱা হৈ গৈছে আৰু। মানে তাৰ ওপৰত মানে, চাব লাগে অলপ চৰকাৰে।
উম, উম। হয় আপুনি এতিয়া আমাৰ চৰকাৰে বানপানীৰ ওপৰত কি কি, ভাল ভাল কাম কৰিছে আপুনি ক'ব পাৰিবনে জানে যদি!
ভাল কাম বুলি ক'লে এতিয়া ধৰা আপুনি ব্ৰহ্মপুত ব্ৰহ্মপুত্ৰৰ ধৰা চাই চাইড বা বা কিছুমান মই দেখিছোঁ বা শুনিছোঁ বা মানে ধৰা কিছুমান বান্ধ দিছে। এ বা চুইচ চুইচ গেট দিছে। তেনেকুৱা বস্তু বস্তু বিলাক দিলে মানে এ যেতিয়া পানীতো আহে ন, তেতিয়া মানে শাকটো ধৰি ৰাখিব পাৰে। সেই সেইবোৰক কামতো কৰিলে মানে ভাল আৰু মানে-মানে মানুহৰ সমস্যাটো অলপ কম কৈ হোৱা দেখা যায়। ধৰা যেতিয়া পানীতো উঠি আহিব বান্ধটো বান্ধটোত যেতিয়া ৰৈ যাব ন তেতিয়া মানে মানুহ মানুহখিনিয়ে এটা সময় পাই যায় আৰু বা যাবৰ কাৰণে বা টাইমটো মানে শেষ কৰিবৰ কাৰণে আৰু।
হয়-হয় আপুনি ঠিকে কৈছে। হয়, আপোন আমাৰ এতিয়া ঠাইত বানপানীয়ে যেনেকৈ আপোনালোকৰ ঠাইত বানপানীয়ে কি কি ক্ষতি কৰিছে এইটো ক'ব পাৰিবনে আপুনি?
হয় কৈ আছোঁ। এতিয়া যিহেতু আমিও এটা মানে যিটো জেগাত আছোঁ সেইটো তেনে কৈ বানপানী হোৱা নাই। কিন্তু মোটামুটি আজি চাৰি পাঁচ বছৰ মূৰৰ নে আগতে আমি যেতিয়া সৰু-সৰু আছিলোঁ আৰু তেতিয়া বানপানী দেখা পাইছিলোঁ। তেতিয়া ধৰা তেন তেতিয়া ধৰা আপোনাৰ মানে বিজুলীৰ বিজুলীৰ ব্যৱস্থাটো সম্পূৰ্ণভাৱে নাইকিয় হৈ গৈছিল, সেইটো এটা সমস্যা বুলি মই ভাবোঁ আৰু ধৰা কিছুমান মানুহে মানুহৰ মানে ঘৰ-চৰ ভাঙি গৈছে বা জীৱ-জন্তুবোৰ উটুৱাই লৈ গৈছে। যে বহুতো সমস্যা মানে দেখা পোৱা গৈছে আৰু তেনেকুৱা
অ, হয়, হয়, হয়।
হয়।
আমাৰ বহুতো সমস্যা দেখা পোৱা গৈছে বানপানীৰ ফলত। উ
অ, আপুনি আপুনি বানপানীৰ ওপৰত কি বুলি ভাবে মানে ইয়াক ৰক্ষা ক মানে কৰিব পাৰিনে বা কেনেকৈ ৰা ৰক্ষা কৰিব পাৰে আপুনি ক'ব পাৰিব?
অ' অ' কম দিয়ক, অ' মই ভাবাৰ মতে বানপানী হৈছে আমাৰ বানপানী কিয় সৃষ্টি হয় আমাৰ নদী পানীবোৰ ওফন্দি উঠে। কাৰণ সেইকাৰণে সৃষ্টি ষ্টি হয়, যেতিয়া আমাৰ নদীতো অ' ব্ৰহ্মপুত্ৰ নদীয়ে ভয়াল হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰৰ নদীৰ তলৰ ভাগত মাটিৰ মানে তলিটো পোতা গ'লে, পুত গ'লে তেতিয়া বানপানীৰ সৃষ্টি হয় যেতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ নদীত পানী পানী ওফন্দি উঠে যেতিয়া আমি মানুহে গছ গছনি ব্ৰহ্মপুত্ৰৰ পাৰত যাতে নদীতো পোত নাযায়। তাৰ বাবে মাত আহ গ ব্ৰহ্মপুত্ৰ পাৰে পাৰে যাতে গছ গছনি ৰোপন কৰা হয়, ৰোৱা হয়। ৰোৱাৰ জৰিয়তে আমি বানপানী ৰোধ কৰিব পাৰোঁ। কাৰণ বা আপুনিতো জানে চাগৈ মাটি ধৰি ৰাখে। সেই গছ গছনি বিলাকে যাতে মাটিতো যাব নোৱাৰে আৰু আমাৰ বহুতো খাল বিল এতিয়া পুত গৈছে বহুত খাল বিল পোত যোৱাৰ বাবে আমাৰ বানপানী হয় নদ নলাবোৰ পোত যোৱাৰ কাৰণে আমি সেইকাৰণে মানুহবোৰে জানিব লাগে যে আমাৰ যেনেকৈ আমি জীয়াই থাকিবলৈ আমাৰ আহাৰৰ প্ৰয়োজন হয় সেনেকৈ বানপানীও যাতে আমাক ক্ষতিষ্ট ন ক্ষতি নকৰে তাৰ বাবে আমি তাৰ বাবে আমি সেইকাৰণে পানী নদ নদী খাল বিল আদি পোতাৰ পৰা অলপ পাব ৰক্ষা পাব লাগে যাতে পুতিব নালাগে তাৰ যোগেৰেও আমাৰ বান পানীৰ সৃষ্টি হয়
হয় আপুনি যোনটো কথা কৈছে সোনটো একদম সঠিক কথা মানে বান উম মানে তলিটো যেতিয়া আপোনাৰ মানে ভৰ্তি হৈ যায়তো। তেতিয়া পানীতো যেতিয়া শাক নহয় তেতিয়া সোনকালে আপোনাৰ পানীটো ওপৰৰ ফালে আহি যায়। খাল বিল সোনকালে ভৰ্তি হৈ যায় বা ব মানে বানপানীৰ হ'ল বহুতো গৰাক্ষহণিয়া দেখা পোৱা গৈছে।
তেনেকোৱা আৰু আপোনাৰ এইটো কথাটো একদম সঠিক কথা।
উম
হয়
এনেকোৱা বানপানী আমি এনেকোৱা ৰোধ কৰিব লাগে কাৰণ আমাৰ মানুহৰ জীৱনৰ আমাৰ অসমৰ ডাঙৰ সমস্যাৰ নিচিনা হৈছে বানপানী। আমি সৰু পৰা দেখি আহিছো অসমৰ বা বহুতো বানপানীৰ ফলত বহুতো ক্ষতি হৈছে আমি বানপানীতো সেইকাৰণে ৰোধ কৰিব বহুতো পাই ল'ব লাগে সঁচাকে আমাৰ বানপানীটো ভাল ব্যৱহাৰ হয় আমাৰ কাৰণে জীৱনত যাতে আমাৰ ক্ষতি নোহোৱাকৈ ভালকৈ ব্যৱহাৰ হয় তাৰ বাবে ৰোধ কৰিব অ বহুত কা ব্যৱস্থা লব লাগে।
হয় হয়। ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি পা যথেষ্টখিনি শিকিব পাৰিলোঁ।
উম হয় হয়। মই আপোনাৰ লগত বানপানীৰ অ বিষয়ে বহুতো কথা গম পালো যিবোৰ মই জনা নাছিলো আজিলৈ। আজি গম পালো আমি কেনেকৈ ৰোধ কৰিব পাৰো, আমি কেনেকৈ বানপানী হয়। অ' আমাৰ বনপানী কি ক্ষতি কৰে, হে কৰে আমাৰ সেইবিলাক কথা আমি গম পালো আপোনাৰ পৰা, ধন্যবাদ।
ধন্যবাদ।
উম।